হেল্ল'। অ কো কি কৰিছে। মই আজি ঘৰত নাই।
ক'ত গৈছে।
মই আজি টাউনৰ ফালে আহিলোঁ।
এ কিবা আনিব গৈছে।
নাই কিবা আনিবলৈ যোৱা নাই এই আমাৰ। ভণ্টিৰ ল'ৰাটো ফুৰিবলৈ যাওঁ, যাওঁ কৈ আছে।
অ।
তাৰ পিছত আৰু মই বোলো যাওঁ সি কৈছে মই পাৰ্কৰ ফালে যাম ক'লৈ যাওঁ ক'লৈ যাওঁ কৈ আছে। বল ওলাই যাওঁ। এ ওলাই আহিছোহে মাত্ৰ।
এ ভাত খালে।
ভাত খালোঁ বাৰু।
উম উম উম।
ভাত, ভাত বনাইছোঁ কচু পুলিয়ে মাছে বনাইছোঁ।
উম।
কুন্দুলি ভাজিছো।
উম।
আৰু একো নাই বনোৱা চাটনি অকণ বনালো আৰু এয়া হেৰি দি পেলাই বিলাহী। আকৌ এইবিলাক কিবা কিবি দি পেলাই বনালো তেনেকে খালোঁ।
আমাৰ ঘৰত আকৌ এই আলহী আহিছিলে।
অ কোনবা আহিছে।
অ এই মাহিহঁত আহিছিলে।
অ।
পিছতে এ মায়ে মাংস চাংস বনালে মই আকৌ ব্ৰইলাৰটো বনালো চিকেন চিলি।
উম।
তাৰ পিছত খাই বৈ গ'ল বা পোৱালি কেইটা ইমাননো বত মাছ ঔ বস্তুবিলাক ইফালে পেলাইছে সিফালে পেলাইছে।
এ পৱতীয়া নহ।
অ।
অ।
বদমাছ পোৱালি কেইটা।
কি ব্ৰইলাৰ আৰু কি বনালি।
ব্ৰইলাৰ ছাগলী মাছ।
তিনিওটা বনাইছোঁ বা আজি খানা গোপচ।
উম মাছ-মাছটো ফ্ৰাই কৰিলে।
এনেকে জোল বনোৱা নাই আৰু।
জোল নাই বনোৱা এনে মাংস আৰু ব্ৰইলাৰ আছিলে যে। নোৱনালে মায়ে।
ব্ৰইলাৰটো মানে ছিলিচকেন বনালি।
উম ব্ৰইলাৰটো চিলি চিকেন বনালো ড্ৰাই ফ্ৰাই।
উম।
তাৰপিছত ছাগলী মাংসটো জোল কৰিলে আৰু।
কি কেপচিকাম দিছা নে।
অ কেপচিকাম দিছোঁ কেপচিকাম দিছোঁ আকৌ আপোনাৰ পিয়াজ দিছোঁ।
উম।
চিলি চচ দি চিলি চ চয়া চিলি দিছোঁ আকৌ চিলি চচ দিছোঁ।
হু।
টমেট' চ কেচাপ দিছোঁ।
উম।
ভিনেগাৰ অকন দিছোঁ সেয়া, তাৰপিছত সেয়া ফ্ৰাই কৰি পেলাই তাত কেপচিকামখিনি দি পেলাই ভাজি থোৱা মাংস খিনিৰে লৰাই দিলোঁ আৰু অলপ সময় হৈ গ'ল।
পিয়য়াজটো ডাঙৰ ডাঙৰকৈ কাটি দিছ।
অ' ডাঙৰাঙৰ ক পিয়ঁয়াজটো ডাঙৰকে কাটিছোঁ আকৌ কেপচিকামও ডাঙৰকে কাটিছো।
অ'।
উ, তাৰপিছত মায়ে আকৌ, হা?
কেপচিকামটো মই খাবলৈ বেয়া পাওঁ, কিবা গোন্ধ এটা পাওঁ মই।
অ' মই আকৌ ভালেই লাগে।
মই বেয়া পাওঁ।
উম, আমি আকৌ ফুচকাহ খাম বুলিয়ে ভাবিছিলোঁ আজি।
হয় নেকি?
উম।
ফুচকাহ বনাবি মানে ঘৰতে?
অ' মানে এইটো ৰেডিমেডটো পাই যে।
অ'।
সেইটো আনিম বুলিুলিয়ে ভাবিছিলোঁ, দা দাদাাহঁতক সুধো সিহঁতে খাই যদি বনাম আৰু।
আছে সিহঁতে, মইহে আহিছোঁ।
অ'।
সিহঁতে আছে, সিহঁতে খাব চাগে।
অ' সিহঁতে খাব ক'লে সুধিলে?
আৰু এনেও এতিয়া গৰমত ফুচকাহটো খাবলৈ ভালেই হৈছে বাৰু, তে-টেঙাটো আছে ঘৰতে।
টেঙা টেতেলিটো নাই। আপোনালোকৰ ঘৰত নাই?
নাই টেতেলি।
ই। তেঁতেলীটো লাগিছিলে নহয়। আজি বজাৰ বাৰ ন'?
আজি সোমবাৰহে।
আজি সোমবাৰ?
কাইলেহে পাবি তেতিলী টেঙা।
অ' বজাৰত দেখোন নোলিয়াই তেনেকে তেঁতেলী টেঙা।
ওলাই, বজাৰত যে ভিতৰলৈ যে এয়া য'ত চিৰা হেৰি বৰা চাউল পাই যে, তাত পায়।
অ' সেইফালে।
সেইকেইটেহে পাই। সেইফালে তেজলী টেঙা বিচাৰিলে সেইফালে পাবিয়েই। টোপোলা টোপোলা কৰি থয়। আ, তাত টোপোলা টোপোলা কৰি থয় ধুনীয়াকৈ এ, অকমান দিয়ে বিশ টকা, তাকে তেনে অকমান দিয়ে।
ই
যিকণহে তেঁতেলী টেঙা দিয়ে, মই আমাৰ ঘৰলৈ আনিলে দুদিনতে শেষ হ'ব। মই মানে তেঁতেলী টেঙাটো মই এই হেৰি কৰি পেলাই যে নিমখ জলকীয়া দি পেলাই ভাতৰ লগত খানি খাই ভাল পাওঁ মই।
অ' বৌয়েতো খাই শেষ কৰি পেলাই চাগে এদিনতে।
তাইতো আৰু টেঙা বুলি ক'লে আৰু হ'লেও মানে তাই সেইটো টেঙাতকৈ তাই নেমু টেঙাটো বেছি পচন্দ।
অ', নেমুটো বেছি ভালপায়, উম।
নেমু বুলি ক'লে মানে আৰু
উম।
চোবাই, চোবাই লগে, লগে ৰাতি দহটা বজাত পালেও খায়। অ', নাই। নাই যোৱা উম, উম।
অ', অ', আমাৰ এই মাহীহঁতৰ পোৱালিকিটাই কৈছিলে যাম, যাম বুলি সিহঁতে বোলে আকৌ চিনেমা চাব যায়। লগ ধৰিছে মোক মাহীয়ে, তাৰপিছত মই কৈছো মই এইকেইদিন বাৰু ফ্ৰীয়ে আছো কিন্তু টোপনি ভালকে মানে পুৰা হোৱা নাই যে ভাওনা চোৱা।
উম।
সেইকাৰণে বোলো দেৰিকে যাম, মানে এতিয়া নাযাওঁ আৰু কেইদিনমান দেৰিকে যাওঁ আৰু তেতিয়া ওলাবা।
অ', চিনেমা চাবলৈ আমিও যাম নহয়!
কেতিয়া যাব?
যাম, ওলাবি কেতিয়া যাৱ।
অ', ওলাব ক'ব আমাৰ মাহঁতো যাম বুলি কৈছে।
আৰু আছে অলপ দিন থাকিব চিনেমাখন।
এইটো চুপা চুপিখন অ', যাব
থাকিব, মানে মোৰ লগৰ এজনীয়ে তাতে চিকৰটি কৰে।
অ'।
তাৰপিছত তাইক মই সুধিলো চিনেমাখন কিমান দিন আছে, কৈছে আছে চাব পাৰিবি নাযাওঁ কিয়? যাম ৰহ। কৈছে যাবি আকৌ নাযাওঁতেই, নাই মই কৈছোঁ কিমান দিন মান আছে গৈছে আৰু অলপ দিন আছে যাব পাৰিবি। তেনেক'লে, এতিয়া যালে মানে ওলাবি। চব একেলগে অ', একেলগে চব যাম ওলাবি।
অ', অ', মই মাক কম দিয়ক।
ভণ্টিহঁতৰ লগত যাম, যাম বুলি ভাবি থাকোঁতে মো-ম যাম, যাম বুলি, তাৰপিছত সিহঁতে মোক নোকোৱাকৈ মনে, মনে গুচি গ'ল ভাই।
ইহ এ, মাহীহঁত?
অ'। গুচি গ'ল। তাৰপিছত মই গমেই নেপাওঁ চাবলৈ গ'ল বুলি, তাৰপিছত আৰু হেৰি ষ্টেটাচত দেখিছোঁ উআই চিনেমা চাই একেবাৰে ষ্টেটাচ লগাই দিছে। অ'। নাই কোৱা আৰু একো, কি ক'ম আৰু! মানে কি সিহঁতৰ এই ল'ৰাই চাম বুলি ক'লে যে বাপেকে, লৈ গুচি আহে। আৰু প্ৰত্যেকখন চিনেমা সিঁহতে চাবই মানে। নোচোৱাকৈ নাথাকে, সি মানে আমিও নাচাওঁ ক'ত নো চাওঁ!
উম, যাম দিয়ক।
ওলাবি।
উম।
আৰু অসমীয়া চিনেমাখন আহিলে চাব লাগে ন!
অ', অসমীয়া চিনেমা তেনেকে নাহেই যে।
উম। কিন্তু আমিহে নাচাওঁ কত মানুহে ভিৰ কৰি, কৰি চায়, এয়া ৰৈ, ৰৈ বিনালেখন মই আহিব পা চাম, চাম ভাবি থাকোঁতে, থাকোঁতে ঢেৰ দিন চলিব, ঢেৰ দিন চলিব বুলি কওঁতে ৰৈ, ৰৈ বিনালৈ গুচি গ'লগৈ, চাবলৈ নাপালোঁ। তাৰপিছত যেনিবা মই চালোঁ মোবাইলত চালোঁ আমাৰ ভাইটিয়ে হেৰি মামাকে দি দিলে হেৰিয়াত মোবাইলত। মোবাইলত দিওঁতে চালোঁ চিনেমাখন দীঘল আছে কিন্তু।
উম
মোবাইলত চালো
লাষ্টৰ খিনি বুলে কিবা ৰিকল কৰিছে বুলে মানে এ আই লগাইছে
অ সেই যে সি নোহোৱা খিনি
অঁ
অ হয় চাগে নাজানো মই চোৱাত চালো আৰু এ কিন্ত অসমীয়া চিনেমা মই দুখনেই চাইছো হলত মানে হেৰি এই ৰত্নাকৰখন চালো আৰু ডক্টৰ বেজবৰুৱা খন চালো
ডক্টৰ বেজবৰুৱা বেজবৰুৱা খন ভালনেে
অ ভালেই চিনেমা কিন্তু বেছি দীঘল চিনেমা নহয় অকমান চিনেমাখন বেছি বেছি টাইম নহয় নহয় নহয় চিনেমা খন ভালেই আৰু মানে সেই পুৰণা গান বিলাক তাত হেৰি কৰি দিছে
উম উম
উম চিনেমা খনত কিন্তু উ চিনেমা খন চাই ভালে লাগিছে ইমানো বেয়া লগা নাই এ মই যাবলৈ মোৰ ইচ্ছা নাছিলে আমাৰ ইহঁতে একেবাৰে অ কোনো যাও আমাৰ হেৰিয়ে মামাকে একে টিকেট কাটি থৈ দিছে মোক ফোন কৰি আছে আহ চিনেমা চাঅ যদি আহ চিনেমা চা যদি আ তাৰ মাতি আছে যে মই বোলো যাও দে আৰু আমাৰ চব গৈছে আমাৰ মানে চিনেমা চালে মানে গোটেইখিনি একেলগে যাও একেলগে চাওঁ
এ আমাৰ আৰু পথাৰৰ পৰা অ আমাৰ আকৌ পথাৰ পৰাাই শান্তি নাপায় এতিয়া আকৌ কঠীয়া উঠাব ৰোৱনী লগাব
উম
তাৰপিছত ৰোৱনী লগালে আৰু ক'ত যাব পাৰিব আৰু ভাত দিয়া আমুকে তামুখে আকৌ চাহ দিয়া
নালাগে সন্ধিয়াখন চালেই হ'ল নহয়
সন্ধিয়াই ভাগৰ লাগি শুই যায় মাহত
হেইটোও হয়
উম সেইকাৰণে যাবই নোৱাৰি অ যাবলৈ এলাহ কৰে তাৰপিছত এই মাজতে মানে জীন্চ আৰু টপ দুটা অৰ্ডাৰ দিলো
অ
তাৰপিছত এ আহোতে দিছিলো ত্ৰিশ চাইজৰ আহিছে বত্ৰিশ চাইজৰ পেণ্টটো
অ
ৰিটাৰ্ণ কৰিব বিচাৰিছোঁ এতিয়াতো চাইজ কেইটা এভেইলেবল নাই
অ
আকৌ পাঁচদিন মমান ৰখিছো মানে সাত দিনৰ ভিতৰত ৰিটাৰ্ণ কৰিব লাগে নহলে সাত দিনৰ পিছত নলয় আৰু
অ
একে পাঁচদিনৰ দিনাখন আৰু আহিছে দেই টিট্ৰিছ নম্বৰটো আহিলোঁ দিলোঁ কিমান দিননো কত দিন ৰখিলো এতিয়া আহিছে পেণ্টটো
হয়চেনে নাই এতিয়া
হয় হৈছে হৈছে এতিয়া এতিয়া আৰু অলপ কাটিব লাগিব কিন্তু হ'ব আৰু সেইটো হাতেৰে কৰি ল'ম আৰু
মানে অনলাইনত অদাৰ দিলে হয় যোনটো চাইচ দিয়া হয় কেতিয়াবা টো সৰু আহে কেতিয়াবা বেছি আহে
উম সেইটো বেয়া
অ যদি এক্সেল দিয়ে কেতিয়াবা আহে ডাবল এক্সেল বা ত্ৰিপল এক্সেল আকৌ কেতিয়াবা যদি সৰু চাইজৰ দিয়ে আহি যাব একে ডাঙৰ চাইজৰ ডাঙৰ চাইজৰ দিলে সৰু চাইজৰ আহে উল্টা পুল্টা
উল্টা পুল্টা কিবা ভালকে এইবিলাক দিব লাগে ন বস্তুবিলাক যোনটো দিছো সেইটোৱে দিব লাগে
কাপোৰটো যে ভালদৰে চাই পেলাই দিলে যে কাপোৰতটো বেয়া নাহে যদি চাই পেলাই ভালে দিয় মই এতিয়া যিমানখিনি বস্তু মই অৰ্ডাৰ দিছো অনলাইনত মই মানে এটা বস্তুও মোৰ বেয়া অহা নাই কিন্তু দেই
অ
মই মেখেলা চাদৰ কেইযোৰ আনিলো এযোৰ দুযোৰ তিনি পাঁচযোৰ ছযোৰ মান আনিলো মেখেলা চাদৰ কিন্তু এটা কাপোৰ বে অহা নাই ধুনীয়া কাপোৰ আছে অনলাইনত অৰ্ডাৰ কৰি আনিছো বুলি ধৰিব নোৱাৰি কাপোৰ কযোৰ
উ
সিদিনাখন দুটা বেড কভাৰৰ চছেট আনিছো মই
উম
অ সেই এটাত ললে তিনিশ একৈশ টকা এটাত ল'লে তিনিশ তেষষ্ঠি টকা
অঁ
গাৰু কভাৰ এ খতি আহিছে অ
এনে টাউনত আপোনাৰ ঢেৰ দাম ল'ব একেবাৰে জুই চাই
কিন্তু হেৰি বিশালত যে মই এতিয়া কালি লচ নিাগিছে বিশালত কালি বৌ গৈছিলে নহয়
অ
বৈ যাওঁতে চাইছেগৈ বিশালত ওৱান নাইনটি নাইনত বেক কভাৰ দিছে কটনৰ কি ধুনীয়া হেৰি অ ওৱান নাইনটি নাইনত দিছে
বাৰ
তাৰ পিছত আৰু ওৱান নাইনটি নাইনকৈ যদি তিনিখন বেড্বীট বেড কভাৰ ল এখন লগত ফ্ৰী দিব এখন ফ্ৰী কালি সিহঁতে বিশালত গৈছিলে তাৰপিছত আকৌ ড্ৰ'মেট এখন আনিছে ঊনৈশ টকা
ঊনৈছ টকা
অ ম কলা নহয় দৌৰমট
অ দৌৰমেট
ঊনৈশ টকা লৈছে বস্তুটো মানে বৰ ধুনীয়া ওপৰতটো মানেৰিয়াৰ নিচিনা এ কেনেকুৱা আৰু হেলমেটৰ নিচিনা যে এনেকে চুই দিলে যে হেৰিয়ৰ নিচিনা যে কোমৰ কোমৰ লাগে যে
অ অ
তেনেকুৱা এখন আনিছে ঊনৈশ টকা দি তাৰপিছত আকৌ দুখন হে ডিনাৰ চছেটৰ মানে দুখন হেৰি আনিছে অকল এক্সট্ৰাকৈ মানে ডিনাৰ চেটটো গোটেইটো কিনিবলৈ গ'লে মানে পইচা ঢেৰ হব সিহঁতৰ পইচা নাছিলে দুখনেই আনিছে এ অ হেৰি কৌ আনিছে অ ওৱান ফৰ্টি নাইন ক আনিছে
এখনত এখন লগত এখন ফ্ৰী নেকি ন
দুখন আনিছে অ তাৰপিছত দুটা দুটা বাতি আনিছে লগত মিলাই আনিছে আৰু বাতি দুটা তেনেকুৱা ব্লেক কালাৰৰ আজিকালি ন ব্লেকটোৱে চলিছে এই দি এই দিনাৰ চছেটটো যে ব্লেক আৰু ব্লেকতে আনিব লাগে কিয় জানা এ ইয়াত আনিলে বেলেগ কালাৰ আনিলে মানে দালি ভাজি বিলাক দিলে কালাৰ ধৰি যায় হালধিয়া হালধিয়া নিচিনা হৈ যায় সেইটো কাৰণে সিহঁতে বেল্কত আনিছেই ভালেই পাইছো বাৰু আনা কাৰণে সিহঁতৰ পইচা সাতি সিহঁতে গ পেলাই লৈ আনিলেগৈ
কাছৰ নেকি ন এইবিলাক বনাই যে মাটিৰ অ সেইবিলাকৰ মানে ভাল ভাল হয় আৰু
সেইটো ভাল
ভাল অ আমাৰ মায়েও আনে নহয়
আৰু মানে চাৰিখন আনিলে মোৰ ছখন হৈ যাব ছখন হৈ গলে তেতিয়া মানুহ আহিলে মানে দিবলৈ ভাল হ'ব আৰু আৰু তাৰ লগত বাতি তেনেকে মিলাই পেলাই আনি থব লাগে
উম
ভাল তেনেকে আনি থলে আমাৰ মই বহুত দিনতে এবাৰ বিশালৰ পৰা আনিছিলো ডিচ আনিছিলো চাৰি খন নে কেইখন বহুত দিন গ'ল সেয়া
এ ঠিকে আছে আমাৰ আকৌ আপোনাৰ মিছ' পৰা অৰ্ডাৰ দিছিলো বেডশ্বীট আপোনাৰ কিবা হেৰি টাইপৰ আহিছে মানে কিবা বেয়া টাইপৰ আহিছে ইমান এটা ভাল নহয় মানে চিল্ক টাইপৰ
অ
ইমান এটা ভাল ধুলেও আকৌ মানে পানী লগালে ইমান তাকে মানে অ হেৰি হৈ নাযায় মানে পানীতটো শুহি নলয় বহুত টাইম লাগে শুহতে এই ধুওতে ইমান বেয়া একেবাৰে চিল্ক টাইপৰ কিবা এডাল কি আনিব কিনো আনিলে
উম
পিছ আকৌ ৰিট্ৰাৰণ ৰিটা্ৰণ নহয় বোলে আপু বো এবাৰ বলে দিয়াপিছত বোলে ৰিটাণো নহয় বোলে
কিয় মই দেখুন তেনেকে আনিলে ৰিটাণ কৰিয়ে থাকো বস্তু
নাজানো প্ৰিপেড কৰিলো যে পে মানে আগতে পে' কৰিলো
অ সেইটো কাৰণে আগতে পে কৰিব নালাগে মই নকৰো নহয় আগতে পে
কম হৈ যায় যে
অ নহয় পইচাটো কম হয় কিন্তু বস্তুটো আগতে চাব লাগিব ন কেনেকুৱা বস্তু আহিছে বস্তুতো নোচোৱাকৈ পইচাটো দি দিলে পিছত ৰিটাৰ্ণ নহলে সেইটো এনেই থক খায় মই দুশ এ আগতেও এখন আনিছো কটনৰ কি ধুনীয়া হালধিয়া এখন আনিছো এইবাৰখন অকমান হেৰি নিচিনা চকলেট কালাৰ নিচিনা ধুনীয়া আহিছে একে ভাই কতন প্ৰিয়ৰ কতনকে এইটো
মিছৰ পৰা
মিছৰ পৰাই আনিছো
ভালে পালে আপুনি তেনেহলে আমাৰ জানো কিয় তেনেকুৱা আহে বস্তু বিলাক একেবাৰে চিলিক টাইপৰ আহে
আজি কালি ৰাতি কলে লৰায় কলে মা হেৰি কাইলৈ টাউন যাবি নেকি মই কচো যাম কৈছে হেৰি এ বিশালত যাম ওলাবি মই অ যাম দে তাৰিছত ৰাতিপুৱ উঠিছো আৰু ম কৈছোঁ বিশান যাবি নে অ যাম কৈছ হেৰি পইচা আছেতো মোৰো নাই কৈছে তেতিয়ালে কি ওলাইছ বোলে দেখিছ অ অ মো পইচাই ম তাৰ পইচাই দি মোক লৈ যাব বুলি ভাবিছো মই তাৰ পইচাই আছে সি টি চাৰ্ট এটা কিনিম বুলি কৈছে সি কৈছে মই টি চাৰ্ট এটা কিনিম মোৰ চো ওলাবি তাৰপিছত ৰাতিপুৱা গৈছে বোলে তোই পইচা আছে মইকচো নাই কৈছে তেনেকে যাবলৈ ওলাইছো তোৰ পইচা নাই যদি অ তাৰ পইচাইদি তাৰমানে মোক নিদিয়ে একো
আই‌য়ু ধেত তেৰিকা জমনি দেই
মোৰ পইচা নাই বুলি কৈছ যে কৈ নালাগে যাব তোৰ পইচা নাই যদি দেখিছ ৰাতি মোক লগ ধৰিছে সফলে মই ভাবিছো সি লগত ওলাইছে মই তাৰ পিছত খৰচ কৰিম বুলি ওলোৱা নাই
অ
সি লগ ধৰিছে যাম আৰু কিবা এটা সি ল'ব মই লগ ত যাম এনেই চাই কৰি গুচি আহিম সি ভাৱিছে মই তাৰ পইচা খৰচ কৰিম নেকি
ইছ ৰাম আইয়ু সি নিদিয়ে মানে
নিদিয়ে মানে সি সি মোক তিনি হাজাৰ ধাৰৈ দি থৈছে
দিছে নেকি তিনি হেজাৰ
তিনি হাজাৰ ধাৰলৈ দি থৈছে ধাৰ মাৰিব লাগিব
অ কিমান সোতত দিছে
তাক তোক সুধ দি দি আমনি লাগি যাব সুধ নমৰিব এ তাই ত যেতিয়াই সোদ- তই ইমানতটো দিবলৈ আছিল তই দি দি দি যি দি শেষ হৈ গল তাৰ শেষ নহয়
এ এ মোৰো নাই দিয়া দেউতাই মোৰ পৰা পইচা ললে মোৰ পৰা নাই দিয়াই নাই এতিয়ালকে
মই দিব লাগিব তাক দি দিম তিনি হাজাৰ লৈছো যে এইদিনাখন তত দুইটা গোট একেলগে পৰিলে মোৰ পইচা নাছিলে খুৰাইও পইচা নানিলে সদিনাখন
অ
তাৰ পাছত তাৰ পৰাই মই তিনি হাজাৰ টকা ধাৰালৈ লৈ পেলাই এই গোটত দি দিলো
অঁ
তাক দিব লাগিব সি পইচা গোটাই দিছে কৰ'বাত ফুৰিব যাব বোলে
অ অ অ যাম যোৱা কথা আছিলে একলেন যাম
একলেন যাবা আৰু ক'বাত ক'বাত যাব বোলে অ তহতে একেলগে যাবি মানে
অ একলেন যাম একলেনত আপোনাৰ মানে যোৱাই নাই যে মই সিহঁতে কল মোক লগ কৈছিলে যাও যদি ওলাবি তইতো ক'লৈকো যোৱাই নাই আজিলৈ আমাৰ লগতে ওলাবি আৰু যাও যদি
অ যাবি আটাই কেইটা মই গোটেইকেইটা গলে মোৰ ভয় নালাগে
অ তাৰপিছত আকৌ এ বৌ বৌ যাব বোলে দাদাজনৰ
অ
এই তাইও যাব মোলৈ একেলগে যাম তেনেহলে আৰু
অ গোটেই কেইটা যাবি
যদি মানে এতিয়া কি এতিয়া ল'ৰা মানুহ খিনি গ'লে মানে এতিয়া সিহঁতৰ লগতো ভালেই আৰু সিহঁতৰ লগৰ বিলাক গলে মোৰ ভাল নালাগে ন মই সিহঁতক চিনি জানি নাপাও তেতিয়া সেইকাৰণে যদি ছোৱালী দুজনী তিনিজনী থাকে তেনেহ'লেতো ভালেই হয় আৰু তেতিয়া মানে ফ্ৰী হৈ থাকো সহঁতৰ লগতথা বতৰা পাতি থাকো সেইটো কাৰণে সিহঁতে গলে যাম আৰু
বেলেগৰ লগতে যাবলৈ বেয়া লাগ সিহঁকেইটা যাবুিাওঁকহঁত যাবুিাওক আৰু
যাব যাব পাৰি মানে সিহঁতৰ লগৰ বিলাক যাই যে ভাল নালাগে আৰু
উম এতিয়া জোনও ক'বালৈ যে বেলেগত যাম বুলিও কৈছিলে এবাৰ তাৰমানান সিহঁতে এ তাৰ ধেৰ আহ সিহঁত আহ জুনৰ জুলাই এইটো মাহতে যোৱা কথা আছিলে সিহঁতৰো থেই প্লেন ক'ত ক'ত যাম আকৌ কালি ৰাতি কৈছে কৈছে মই মা ফুৰিবলৈ যাম বুলি কৈছোো যে নাযাও নেকি আৰু চুলি খিনি কাটি পেলাও এনোই কৈছে যে কিয় আকৌ কি হ'ল তো কৈছে চুলি তুলি কাটি পেলা নাযা আৰু মোৰ চত ফুৰিবলৈ কাৰণে চুলিিনি আি চিন্ত মানে
এৰা এ সিহঁতে ক'বালৈ গৈছিলে নেকি মই ষ্টেটাচ পাইছিলো আইও নোৱাৰে খো খোজকাঢ়িিব পুৰা মানে অ পাহাৰ নেকি খোজকাঢ়ি খোজকাঢ় গৈ আছিলে তাৰ পিছত দাদা তাই ভিডিঅ' কৰিছে মানে তাৰ মানে সি নোৱাৰে খু খোজ কাঢ়িব তেনেকেই খোজ কাঢ়িছে লাঠিডাল লৈ
লাঠি লৈ লৈ
অ মোৰ এনেকুৱা হাঁহি উঠিছে ভিডিঅ'টো চাই লৈ
লাঠি লৈ লৈ গৈছে সিহঁতে
উম তাকে মই বিজনেচ এটা কৰিম বুলি ভাবিছো। কাপোৰৰ
অ মোকো মোকো লগ ল'বি
অ কাপোৰৰ বিজনেচ এটা কৰিম তাৰপিছত আপোনাৰ মানে তাতে কাপোৰ চাপোৰ ৰাখিম চাদৰ মেখেলা আকৌ আপোনাৰ এনেকে টপবোৰ আকৌ জীঞ্চ মানে আজিকালি যোনবিলাক ফেশ্বনত চলিছে আৰু
অ'।
সেইবিলাক কাপোৰ মানে আপোনাৰ আনিম আনি পেলাই হলচেলত মানে হল হলচেলত আনি পেলাই আৰু অলপমান টো লাভ কৰিমেই আৰু ন
অ'।
ধৰক এইবিলাক কাপোৰ আনিম আৰু যদি আপোনাৰ মানে মোৰ ওচৰতে আৰু এটা ৰুম ৰাখিম তাত মানে আপোনাৰ টেইলাৰিঙও ৰাখিম
উম।
তেতিয়া মানে তাৰপা কাপোৰযোৰ কিনি পেলায় তাতিয়াকে চিলাব পাৰিব আৰু
মই বহি থাকিম চিলাবলৈ, চিলাবলৈ মই বহি থাকিম
অ আপোনাৰ তেতিয়া কাষ্টমাৰবিলাক আহি থাকিব
অ'
মোৰপা কাপোৰ বিলাক নি পেলাই তেতিয়া ধৰক আৰু বেলেগলৈ যাব নালাগে আৰু তেতিয়া এবাৰতে হৈ যাব।
চবত চব হৈ যাব ব্লাউজ চিলোৱা গোটেই কাপোৰৰ ছেটটোৱে চিলোৱা হৈ যাব তাতে
অ তাতে হৈ যাব আৰু তাকে তেনেকুৱা এটা কৰিম বুলি ভাবি বুজিছো কিন্তু সেইটো কৰিবলৈ আকৌ আইডিয়া লাগিলে বেলেগ দোকানত গৈ পেলাই সুধিবগে লাগিব কেনেকা কি কৰে কি নকৰে ক'ৰ পৰা আনিব লাগিব কেনেকে বনাব লাগিব
আইডিয়াবিলাক লোৱা পিছতহে
অ কাৰবাপা আইডিয়া এটা ভালদৰে লৈ লব লাগিব
অ লৈ ল'ব লাগিব তেতিয়াহে কৰিব পাৰিম
বহুত খিনি পাৰিমে
অ অ আপুনি কিন্তু বহুত খিনি পাৰে আপোনাৰ মানে কি আপুনি চিলাইতো গোটেইখিনিয়ে পাৰিব
উম'
আপুনি খালি বহি থাকিলে হ'ল কাষ্টমাৰ খিনি আপোনাৰ ওচৰলে দৌৰি দৌৰি নিজে যাব। এতিয়া মই এতিয়া মানে মোৰ এইটো মানে লব লাগিব যে কেনেক -কে মানুহ বিলাকক বিক্ৰী কৰিব লাগিব কেনেকুৱা ব্যৱহাৰ হ'ব লাগিব। আকৌ আপোনাৰ কেনেকে মেনেজ কৰিম কাপোৰবিলাক ক'ৰ ক'ৰপা আনিম ক'ৰপা নানিম সেইবিলাক চাব লাগিব আৰু আকৌ তাৰ লগতে আৰু এটা ভাবিছিলো মেকআপৰ
অ।
মেকআপটোতো আপোনাৰ অলপ -চলপ জানোয়েই তাৰ যদি কৰ্চ এটা কৰি পেলাই ষ্টুডিঅ' এটাকে খোলো সেইটোতো প্ৰফিট আছে আপোনাৰ হেয়াৰ ষ্টাইলিং ৰাখিলো আকৌ পেডিকিয়ৰ, মেনিকিয়ৰ আপোনাৰ মাছাজ বিলাক ৰাখিলো
মেকআপটো মেকআপ -টো হলে আমাৰ হেৰি বৌৱেৰে পাৰিব বৌৱেৰে জানে নহয় অলপ চলপ
অ বৌয়ে কৈছে মোক কৈছে বোলে তাকে তুমি যদি তেনেকুৱা কৰা তেনে বোলে মোকো কবা তেতিয়া আমি গোটেইখিনি মানে তুমিয়ে মইয়ে কলাব্ৰেচন কৰিব পাৰিম।
অ দুইজনিয়ে পাৰিবি।
অ পাৰি বোলো তেতিয়া তেতিয়া মানে কি হ'ব তাইৰো তাই যদি মেকআপত গুচি যায় মই এইফালে হেয়াৰ ষ্টাইলিঙত গুচি যাব পাৰিম। এ দুইফালে মানে আপোনাৰ মই যদি ষ্টুডিঅ খলো তেনেহলে মোক এক্সপাৰ্ত ছোৱালী কমেও চাৰিজনমান লাগিব কেনে যেনেকে চুলিৰে হওঁক মেকআপ বৌটো বয়ে হওক আকৌ আপোনাৰ এনেকুৱা ভেকচিঙৰ লাগিলে আকৌ বিউটিচিয়ানৰ লাগিলে নখ বনোৱা লাগিলে আকৌ আপোনাৰ ভৰি মাছাজৰ লাগিলে
উম
মানে মানুহ ধেৰ লাগিব প্ৰফিট হ'ব কিন্তু মানুহো ধেৰ লাগিব
ধেৰ লাগিব মানে আগতে আগতে ৰুমটো লোৱাৰ জেগাকন ঠিক কৰি ল
অ
প্ৰথমে ৰুমটো জেগাখিনি ঠিক কৰি ল তাৰপিছত ৰুমটো যেতিয়া থ জেগাখিনি ঠিক হৈ যাব যেতিয়া দোকানখন অপেনিং হব ন তেতিয়া মানুহ এনেও আহি যাব আহিলে তেতিয়া সুধিবই ন অপেনিং হৈ যোৱাৰ লগে লগে মানুহ আহি যাব যে এনেকুৱা কামত আমি আমাৰো হেৰি আছে আমি কৰিব পাৰিম নেকি তেতিয়া হে আহি যাব
আহি যাব অ উম আকৌ আপোনাৰ এতিয়া অ আগত এতিয়া ৰুম চুম বনাই পেলাই তাৰপিছত এইবিলাক লাহে লাহে চিন্তা কৰিব লাগিব আগ আকৌ আপোনাৰ আছে ইউটিউবত ভিডিঅ' বনাই পেলাই তাতো প্ৰফিট আছে নহয়
তাতো প্ৰফিট আছে বা ইউটিউবত কিমান মানুহ কিমান হেৰি মিলিয়ন হৈ গৈছে
অ অ বা আগতে যোনটো যোন মিষ্টাৰ বিষ্টৰ একোৱে নাছিলে এতিয়া তেওঁ ভিডিঅ' বনাই বনাই মানে ডলাৰত পইচা মানে বহুত পইচা কমাইছে বিলি নিয়াৰ হয়
উম মই চাও নহয় মই ইউটিউবৰ কিছুমান মানে কিছুমান মানে একেলগে হেৰি এটা এটা যোৰা ভিডিঅ' কৰে ন সিহঁতৰ মই ভিডিঅ' বিলাক চাওঁ যে সিহঁত এটা এটা সিদিনাখন এটা পোৱালি হৈছে সিহঁতৰ কিমান ধনী হৈ গল
অ বা
চাইছো মই ভাল পাওঁ আৰু মই কমেডী বিলাক চাই ভাল পাওঁ যে কমেডি ভিডিঅ' বিলাকৰ মানে কিছুমান ধনী আছে
অ ইউটিউবত মানে বেছিকে ফানী ভিডিঅ' বিলাকে মানে ভাইৰেলত যায় কাৰণ মানুহক হোহোৱাত কাম বুলি কয় আৰু মোৰ ককাই আগতে
উম
যোনে মানে অহাৰ পৰাই লব মানে সেইটো বহুত পূন্য কাম কৰে বুলি কয়
সেইখিনি কৰিব পাৰিব লাগিব
পাৰিব লাগিব সেইটোয়ে তেতিয়া মানুহে চাপৰ্ট কৰিব
উম
আমাৰ আকৌ বায়ে গা গাটো ধুব ঠিকেই
উম
কাপোৰ খিনি থৈ যাব আকৌ ধুনীয়াকে
অ
অ হেৰিতে বাথৰুমতে
গাটো ধুব লাগিব ময়ো
অ কেতিয়া ধব
এ আহি পেলাই ধুম আৰু গাটো আহি গা চা ধুই মানে তাৰপিছত আৰু বাগৰি যাম আৰু বিচনাত
অ তাৰাপা কি আহিলে নে
নাই ওলাম আৰু এতিয়া যাম আৰু উম উম
উম বা আজি কেনেকুৱা ৰ'দ দিছে ন
উম আজি মানে এইকেইদিন ৰ'দ দিয়ে আছে একে সাংঘাতিক ৰদ মাৰি আছে মানুহ সিজাই দিছে
এইবাৰহে বেছি দিছে এনে নাছিলেই আগতে মানে যোৱাবাৰ ইমান নাই
কৈছেই যোৱা ঠাণ্ডা দিনতে হেৰি কোৱা হৈছে গৰম এইবাৰ বহুত পেলাব
অহ বা পেলাইছেও থাকিব নোৱাৰি ইমান গৰম হা
ৰাখিছো দে
অ অ ঠিক আছে দিয়ক